হেল্ল'।
হেল্ল'।
অ'।
এ, মোৰ ভাগৰ মাতটো শুনিছনে ভালকে?
অ' শুনিছোঁ, এই অথনিহে শুনা নছিলোঁ।
অ' এই ছাগলী এটা বেবাই আছে বোলা, খেদচোন তোৰ মাতটো অহা নাই ভালকে।
অ' ৰ ৰ হেৰি পিছে ভালনে খবৰ?
ভাল ভাল অ'। এ, হ'ব নালাগে দে। খেদিব এতিয়া মাতটো আহিছে। এই মানে কি ই ইমান উৎপাত কৰেনে ছাগলীবোৰে?
নকবি আৰু এ, সৰু সৰু ছাগলী
অ' সেইয়াতো এই মানে কি নেটৱৰ্কটো শ্ল' যে, মাতটো ভালকে কেতিয়াবা নহা হৈ যায় তাতে যদি আকৌ বেলেগে এইবোৰ চিঞৰ বাখৰ কৰি দিয়ে নহয়, মাতটো ভালকে নুশুনি। কি কথা পাতিব লৈছিলোঁ, বা তই কি কথা কৈছ একো নুশুনি মানে।
অ', অ' এই তাতে বতৰটোও বেয়া যে।
অ' সেইটোৱে। বতৰ বেয়া নেকি তহঁতৰ ফালে?
অ' ডাৱৰীয়া, আমাৰ ইয়া টিপ টিপকে বৰষুণ দিয়ে আছে।
হয়, আমাৰফালে আকৌ তোৰ ৰ'দ, এইয়া ৰিঙিয়াইছে। এ, ৰাতিপুৱাতে ইমান কাৰা ৰ'দ দিছে নহয়।
অ' তহঁতৰফালে?
অ' আমাৰ ফালেতো এই এ, আহিব চাগে বৰষুণ, আজিকালি বতৰৰ কথা ধৰিব নোৱাৰি নহয় এই আগমুহূৰ্তৰ ৰ'দ তাৰপিছতে আকৌ বৰষুণ আৰম্ভ হৈ যাব।
অ' এই আমাক কালি এনেকুৱা ৰ'দ দিছে। অ' মানে কৈছোঁ নহয় থাকিব নোৱাৰি।
অ' সচায়ে সচায়ে কালি এতা সাংঘাতিক ৰদ, এতিয়া আমাৰ আমি আকৌ, এই লগৰকেইটাই মিলি পেলাই লাহেকে খানা খাবলৈ গুচি গলোঁ। পাহাৰীয়া জেগা এটাত ইমান অনুভৱ নহ'লে মানে ৰ'দটো।
অ' হেই খানা খাবলৈ গৈছিলি? কেতিয়া কালি?
অ' কালি গৈছিলোঁ।
কেইটা গৈছিলি?
আমি তোৰ দচটা গৈছিলোঁ খানা খাবলে, দচটা গৈছোঁ পাঁচখন বাইক লৈছোঁ আৰু
অ' তেনেকে হ'লে যা তেনেকৈ হ'লে তহঁতৰ যাবলৈ ভাল ওচৰতে যেন।
অ' সেই ওচৰতে নদীত। নদীখনো আছে পাহাৰখনো আছে ত' এই যেতিয়াই মন যায় তেতিয়াই গুচি যাব পাৰি এই ৰ'দৰ দিনকেইটাত মানে ভাল লাগে আৰু বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে যে লগো পাওঁ।
অ' মানুহ আছিলেনে।
মানুহ কালি বৰ বেছিও নাই এই গৰম দিন আৰম্ভ হৈছে হে ত' লাহে লাহে মানুহ বাঢ়ি আহিব আৰু।
অ'।
সেইয়া এ, হেৰি এই মানে কি, আমাৰ মানে এতিয়া এইটো ৰুটিন হোৱো দি হ'ল মানে গৰম দিন যেতিয়াই খুব বেছি ৰ'দ হৈ যায় বা তোৰ এ, গৰমতটো বাঢ়ি যায় তেত তেতিয়া মানে আমি লাহেকে আকৌ তালৈ গুচি যাওঁ লগৰকেইটা মিলি ত' এই ৰুটিন হোৱা দি হ'ল মানে।
অ' এই গৰমত থাকিব নোৱাৰি অ'। কালি কৈছোঁ নহয় জুলবৈ গৈছোঁ এনেকুৱা ৰ'দ দিছে। এইফালে কাৰেণ্টটো নিদিয়া হ'ল অকমান দি পেলাই আকৌ কাটি দিয়ে।
উম, সেইটোয়ে এই কাৰেণ্টটো বৰ দিগদাৰ দিছে। আকৌ কালি গধূলি পুৰা ধুমুহা নিচিনাকে আহিছিলে বতৰটো পুৰা বতাহ।
অ' হেল্ল'।